হেল্ল' আছো এনে তুমি।
মইয়ো আছো এনেই। ভাত পানী খালা?
খালো দিয়া তুমি খালা?
অ খালো খালো।
আহ।
পঢ়া শুনা কেনেকুৱা চলি আছে, অ। উম। মোৰো ঠিকেই আছে।
উম খবৰ খাতিৰ?
খবৰ খাতি ভালেই।
উম মোৰো ভালেই দে।
অহ পিছে গৰম বন্ধত ক'ত যাম বুলি ভাবিছা?
গৰম বন্ধত জানো। ক'ত জোৱা হয়।
অহ
তুমি কিবা প্লেন কৰিছা যোৱা?
কৰিছিলোঁ কৰিছোঁ আৰু।
উম ক'ত?
আহ কি আছিল জেগাটো পাহৰি আছো ৰখা।
তুমি জেগাই পাহৰি গৈছা।
অ তাকে কি বুলি কয়।
কোনফালে, অ টাৱাং ফালে যাব যাই আৰু উম পাৰিম যাবলে।
অ অ
তুমি কৰ'বাত গৈ আছা নেকি? তুমি কৰ'বাত গৈ আছা আছা নেকি?
অ
অহ
মাহত কি কৰি আছে?
মা আছে হে ।
অ অ আমাৰো আছে এনেই।
অ আকৌ ভণ্টি?
ভণ্টি শুই আহ কিবা খেলি আছে।
অ অ। পিছে। গৰম বন্ধ মানে জুলাইত যাবা আৰু।
অ জুলাইতে গৰম বন্ধ হব। তেতিয়াই অলপ ফুৰি আহিম বুলি ভাবিছো আৰু নহলে ঘৰত থাকিলে বৰিং লাগি যাব। নহয় । এ ইমান দিন থাকোয়ে বাৰু। ঘৰত।
উম উম
সেইকাৰণে ভাবিছোঁ
উম উম পাৰা যায়।
উম তোমাৰ লগৰ কেইজনীক কবা।
উম উম কম দিয়া।
অ নহ'লে আহিবা আমাৰ ঘৰত ডিচকাছ কৰি ল'ম।
উম উম হ'ব। যাম দিয়া কালি মান।
অ অ কালি মান আহি যাবা।
উম উম হব।
কলেজ যোৱা নাই নেকি।
আজি নগ'লো।
অ। মই যোৱাই নাই এইকেইদিন।
অ।
বতৰো বেয়া সেইকাৰণে ন। গলো আও।
বতৰৰ কথাটো কি ক'বা। বতৰৰ মহিমা ধৰিবই নোৱাৰা এতিয়াই ৰ'দ এতিয়াই বৰষুণ উম। উম।
কেতিয়াবা ইমানেই গৰম দিয়ে থাকিব নোৱাৰো।
অ। চ মাহতৰ ভাল খবৰ।
উম উম ভালেই দিয়া।
অ।
আজিকালি।
অ পাহৰিছ। চিলুৱে।
উম।
পৰহি তোমাক দেখিছিলো নামাতিলাই।
পৰহি কত দেখিছিলা।
এইয়া ফিল্ডত দেখিছিলো ফিল্ডত।
অ অ জানো মই তোমাক দেখি নাপালো চাগে।
অ লেবেল হৈ গৈছে আৰু তোমাৰ।
উম একো লেভেল। হোৱা নাই মই তোমাক দেখা হয় মাতলো হয় দেখি পোৱা নাই তুমি দেখিছিলা যদি মা। কিব বৰা নামাতি।
মাতিছিলো তুমি মাতেই নিদিলা ক অহ। উ। তাকেই কি ক'বা শুনি নোপোৱা বেমাৰো আছে মানে।
উম আছে দিয়া
হে হি উমহ অ
পঢ়া শুনা কেনে চলিছে তোমাৰ
পঢ়া শুনা ঠিকে এ এ অলপ
উম এইবাৰ টো ফাইনেল দিয়া হ'ব
অ জানো কি কৰোঁ ফাইনেল বেয়াই হ'ব নে ভালে হ'ব পঢ়াক শুনাটো একো নায়ে
পঢ়া পঢ়িবচোন মনে নাযায় অ
অহ
তোমাৰ ওচৰত গৰু আছে নেকি গৰুৱে কান্দি আছে
মে
উম উম উম হোম পাৰা যাব পিকনিক তাত খাব পৰা নাযাব নহয় তাত টো ঠাণ্ডা বতৰ তো জুই চুই জ্বলাই বেলেগত যাম এবাৰ পিকনিক খাবলে
অ পিকনিক টো বেলেগ কে
অ অ এইটো ফুৰা জয়াটো বেলেগ
অহ, উমহ
তাত মানে বহুত ঠাণ্ডা যে তাত নোৱাৰিব খাবলে
উম উম ৰুম তা লৈ ৰুমতে বনাই দিম আৱ
অ অ অ ৰুম এটা ল'ব পাৰা যাব ন মত ভাড়া কৰি আৰু বেছিও নলব তো ৰুম ভাড়া চাগে
উম জানো এতিয়া কিমান বা ল'ব সেইটো
পেমেন্ট কিমান বুলি লম বুলি ভাবিছা? পেমেন্ট কিমান লম বুলি ভাবি
পেমেণ্ট তাকে ভাবিছোঁ ও কিমান লওঁ। লাগিব পাঁচ ছয়মান চাগে।
উম বেছি লাগিলেও কম নালাগে। তাত যোৱা হব ন বাহিৰত? কিয় যাম বুলি ভাবিছা?
তাকেই ভাবিছোঁ। গাড়ীতে যাম। ভাড়া কৰিয়ে যাও নে কি বা এতিয়া।
উম, আমাৰ মোৰ মোৰ দাদাৰ এখ মোৰ দাদাৰ আছে বাৰু। কাৰ কাৰ হয়, যাব পাৰা যাব থাৰ এখন। নিজৰ গাড়ীত গ'লে মানে এটাই ভাল, গতিকে মন যায় ঘুৰিব পাৰি ন। লাইন গাড়ীত গ লাইন গাড়ীত গলে বেয়া ভাড়া কৰি কৰি আকৌ এখন গাড়ীত এখনত যাব লাগে।
উঁম।
উঁম। তোমাৰ লগৰ কিমান যাব?
আমাৰ? জানো এতিয়া মোৰ ল গৰ কিজনী কেইজনীমান হ'ব।
উম।
সুধিব লাগিব আৰু।
উম উম কালি মানে তোমালোকৰ ঘৰত যাম নহয়, তেতিয়া মই লগৰ কেইজনী সুধি পেলাই কম দিয়া কিমান হয়। উম।
তেনেকে ডিচকাচ কৰি লম আৰু একেলগে কেতিয়া যাও? কি কথা। কে তাৰিখে
উম, উম উম। আজিকালি নাহ নাহাই হৈছা আৰু তুমি, সেইকাৰণে মইয়ো নাযাওঁ আৰু তোমালোকৰ ঘৰ।
আহ আহিবা আক।
তুমি নাহাই আক'।
ফুৰিব যোৱা পেল্ প্লে তেতিয়াই আৰু কথা পাতি লম আৰু।
অ অ তেতিয়াহে হ'ব আৰু।
ঘৰতো কাম বহুত যে সেই কাৰণে ন নাযাওঁৱেই আৰু ক'তো
উম উম হয় দিয়া। হে ন এনেও অসমত বহুত গৰমেই হৈছে। এনেও এনে ঠাণ্ডা জেগাত যোৱাই ভালেই। ইমানেই গৰম হৈছে কি? ক'বা আৰু আগতে ইমান গৰমেই নাছিল যিমান এতিয়া গৰম হৈছে।
অহ
এতিয়া আগতকৈ বেছিভাগ আজিকালি গছ গছনি কাটি পেলোৱা হৈছে যে।
অ' সেইকাৰণে বৰষুণো দিয়ে বেছি।
উম পিছে বিশ্ব পৰিৱেশ দিৱসত কিবা পুলি ৰুলা নে নাই ৰোৱা?
অ 'ৰুলো ৰুলো।
অ' কলেজত গৈছিলা সেইদিনাখন।
কলেজত নগ'লো। সিদিনাখন ঘৰতে ওলোৱা আৰু
অ' ময়ো ঘৰতে ত নাই যোৱা নাই কলেজত।
আহ ইমান গৰম দিছিল সেইদিনাখন সেইকাৰণে নগ'লোৱে কলেজত।
উম আগতে যে ইমান গৰমেই নাছিল জানা। এতিয়া যে যিমান গৰম হৈছে।
তাকেই। ক'বা আৰু গৰমটো গৰমেই আৰু বৰষুণ দিলেও এৰিবই নোখোজে আকৌ।
এইখিনি শুনাচোন এতিয় তুমি চাবা হা। এতিয়া ৰ'দটো দি থাকিব। ধুনীয়াকে তাৰপিছত অলপ পিছতে বতৰটো ডাৱৰীয়া কৰি বৰষুণে আহিব আৰু এতিয়াই বৰষুণ এতিয়াই ৰ'দ। মানে বতৰৰ মত ধৰিবৈ নোৱাৰা আৰু উম মানে গছ গছ গছনি বেছি কাটি পেলোৱা হৈছে। সেই কাৰণে মানে গৰমতটো বেছি লাগে গাত।
আহ মানুহ বিলাকে বুজিয়ে নাপায় কিছুমানে আৰু কাটিয়ে থাকে গছবোৰ
সেইটোয়েতো কিমান মানে গছ কাটিলেও গছ পাতিলেও মানে আকৌ ৰুব লাগে। গছ কাটিলে কাটিলে আৰু ৰুবলৈ পাহৰিয়ে। আৰু
কি কবা মানুহ বিলাকৰ কথা।
উম সেইকাৰণে গৰমটো বেছি।
পিছে ফুৰিব যোৱাটো হব ন? হে
উম উম হ'ব হ'ব উম হ'ব।
উম
তুমি লগৰ কেইজনীক কবা মই কম কালি ডিচকাছ কৰিম।
কালি পৰহি মান আহি যাবা আৰু।
উম উম যাম দিয়া।
এতিয়াই কৰি থৈ দিওঁ পিছত আকৌ সময় নহ'ব নহয়।
উম উম উম উম। এতিয়াৰ পৰা কৈ থৈ দিলে ভাল হ'ব আৰু তেতিয়ালৈ ন?
অ তেতিয়া
গাড়ী চিন্তা কৰিব নালাগে দে উম উম। গাড়ী চিন্তা কৰি নালাগে বাৰু, আমাৰ ঘৰ খনকে নিব পাৰিবা।
আকৌ কি বুলি কয় সে কি আছিল, এ পাহৰিলো ৰখা
উম তুমিও তোমাৰ মানে পাহৰি পোৱা বেমাৰটো আছে। অ হ'ব দিয়া হ'ব উম উম হ'ব দিয়া। উম উম কালি লগ পাম দিয়া।